হেল্ল'
অ' শুনা পাইছানে?
অ' অ' শুনিছো, শুনিছো।
কি কৰি আতা?
এয়া তোমাৰ ইমান গৰম পৰিছে একদম পাছফালে লাইনো নাই গছৰ তলত একদম চকী এখন পাই বহি আছো।
অ' ভালে কৰিছা, ভালে কৰিছা।
তুমি কি কৰিছা?
ময়ো সেই তোমাৰ সেয়ে গছৰ তলতে বহি আছো আও আমাৰ এইফালেও তোমাৰ গৰম কাৰেণ্ট-চাৰেণ্ট নাই।
হয়, হয়।
তাকে সেই এনেই এতিয়া বহি আছো আৰু বাকী ভাত-পানী খালা? অ' অ' বাকী খবৰ -খাতি ভালনে? ময়ো খালো, খালো, খালো বাৰু দেই।
হয়, হয়।
অ' খবৰ খাতি কোৱাচোন?
খবৰ খাতিয়ে এ আছো আৰু ঘৰৰ মানুহো আছে তেনেকে ভালেই আৰু
অ' অ' অ' তাকে হেই বোলো অ'আমাৰো ভালেই, ভালেই বাৰু দেই। তাকে ইমান দিনৰ মূৰত ফোন কৰিলা কিবা মনত পৰিলে তোমাৰ?
এয়া মই বোলো কিনো কৰিবি ইয়ালৈকে বোলো ফোন এটা কৰো কথা দুটামান পাতোঁ।
তাকে ভালে কৰিলা, ভালে কৰিলা বাৰো তাকে সেই হেৰি নহয় অ'তোমাৰ আমাৰ দেশখন আগতকৈ কিন্তু কিছু পৰিমাণে হ'লেও উন্নত হৈছে আকৰ ন'।
হৈছে, হৈছে ডেভলপমেন্টটো যিমান যি হ'লেও আগৰ তুলনাত ত'আমাৰ প্ৰায় বৃদ্ধিয়ে হৈছে আমাৰ যোনটো আমাৰ উন্নয়ন ভাৰতবৰ্ষৰ
তাকে, তাকে গতিকে সেই ভালো লাগে এনেকে আচলতে দেশখনৰ যদি বৃদ্ধি আৰু বিকাশটো হয় নহয় জানো।
হয়, হয়। নিশ্চয় আমাৰ বিভিন্নধৰণৰ বস্তু এতিয়া ভাৰতবৰ্ষত ধৰা আগতে আমাৰ যোনবোৰ বস্তু ইয়াত নাছিলে এতিয়া আমাৰ এই টো এতিয়ালৈকে বৰ্তমানৰ লৈকেটো বহুত খিনি বস্তু আমাৰ আগবাঢ়িছে।
আহিছে আগবাঢ়িছে বাঢ়িছে হয়।
হয় আমাৰ এতিয়া ভাৰতত চাবলৈ গ'লে আটাইত কৈ সুন্দৰ যোনটো আমাৰ এয়াৰপৰ্ট বিমান বন্দৰ সেইটো আমাৰ ভাৰততে আছে যোনটো আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যোনটো নতুনকৈ যোনটো বিমান বন্দৰ তৈয়াৰ কৰিলে সম সম্পূৰ্ণ বাঁহেৰে তৈয়াৰ কৰিছে। সেই বিমান বন্দৰটো ভাৰতৰ বা পৃথিৱীৰ বেলেগ এখন দেশে মানে তেনেকুৱা এটা সুন্দৰ বিমান বন্দৰ আজিলৈকে এ স্থাপন কৰিব পৰা নাই।
পৰা নাই, পৰা নাই, হয়। গতিকে আমাৰ ভাৰত ভাৰতবৰ্ষখনে, তোমাৰ বিভিন্ন মানে খুব কমকে হ'লেও আচলতে উন্নত উন্নতি, পথত আগবাঢ়িছে হয়নে নহয়। উন্নয়নশীল, উন্নয়নশীল দেশ হৈ আছে আচলতে বৰ্তমান অ, হয়তো তোমাৰ, এতিয়া তোমাৰ অ, আমাৰ বৰ্তমানে তোমাৰ ভাৰতখন তোমাৰ ধৰি লোৱা, ইমান আগবাঢ়িছে হয়নে
হয়, হয়।
এতিয়া তোমাৰ সেই দহ বছৰৰ পাছত আচলতে, আমাৰ ভাৰতখনটো আৰু আগবাঢ়িব চাগে।
আৰু আগবাঢ়িব হয়, হয়, নিশ্চয় বাঢ়িব।
বছৰৰ পাছত তোমাৰ, এতিয়া বৰ্তমান অকল এ, আই, আছে হয় নে নহয়?
হয়, হয়।
তোমাৰ এ, আই, আমি অকল মোবাইলত ইউজ কৰিছো হয়নে, নহয়?
হয়, হয়।
হয়তো আমি তোমাৰ সেই দহ বছৰৰ পাছত আমি এ, আই, টোৰ সতে তোমাৰ অ, ধৰি লোৱা তোমাৰ নিজৰ, মানে প্ৰতিটো তোমাৰ হেৰিয়াতে তোমাৰ নিজৰ নিজৰ এ, আই, থাকিব পাৰে।
থাকিব পাৰে, হয় ভৱিষ্যতে হয়তো আমি, দহ বছৰৰ পিছত হয়তো আমি এ, আই, বোলা যোনটো বস্তু। এতিয়া যিটো আমি মোবাইলত ইউজ কৰোঁ, সেই এ, আই, টোহে ত দহ বছৰৰ পিছত আমি মুখামুখিকে, বিভিন্ন যন্ত্ৰৰ সহায়ত ধৰা
ব্যৱহাৰ কৰিব পাৰো। হয়, হয় আৰু তোমাৰ সেই এ, আই, এ, আই, এ, আই, আচলতে এতিয়া এতিয়া তোমাৰ ইমান উন্নত হৈ আছে, আৰু আগলৈতো তোমাৰ বহুত উন্নত হৈ যাব, আচলতে সেই দহ বছৰ বা বিশ বছৰৰ পিছত আমাৰ ভাৰত এ, আই, তোমাৰ কাৰো থাক এ, আই, কাৰ চলিব পাৰে। চব অট'মেটিক হ'ব আচলতে অ, আৰ্টিফিচিয়েল। আৰ্টিফিচিয়েল মানে, ইণ্টেলিজেঞ্চৰ ফলত। তোমাৰ সেই, এনেকুৱা ধৰণৰ তোমাৰ অ, গাড়ী এনেকুৱা ধৰণৰও গাড়ী আহিব পাৰে, যিসমূহ তোমাৰ উৰিব পাৰে। মানে উৰি, উৰি, যাব পাৰে আচলতে। এতিয়া তোমাৰ, যেনেকৈ তোমাৰ, হেলিকপ্টাৰ তাৰ, যাব পাৰে আচলতে, সেই তেনেকে আচলতে এনেকুৱা কিছুমানো গাড়ী বনিব পাৰে। ভৱিষ্যতলে, যিবিলাকৰ যিবিলাকে, ধৰা তোমাৰ ৰাস্তাত চলিও যাব পাৰে। আকৌ তোমাৰ, প্ৰয়োজন সাপেক্ষে, উৰিও যাব পাৰে। তেনেকুৱা ধৰণৰো তোমাৰ এই, আইৰ, ফলত আচলতে সম্ভৱ আকৌ, আমি অসম্ভৱ বুলি কব নোৱাৰো।
ক'ব নোৱাৰো হয়, এইটো অসম্ভৱ বুলি কোনো পধ্যেই আমি ক'ব নোৱাৰো। কাৰণ বৰ্তমানলৈকে, বৰ্তমান হয়, হয়। বৰ্তমান যোনবিধ এ, আই, আছে।
হয়, হয়, এ, আই, আচলতে কৰিব নোৱাৰা কাম একোৱেই নাই।
হয়, আমি বৰ্তমান এ, আই, বিধক একো প্ৰশ্ন আমি সুধিবই নোৱাৰো। প্ৰায় সকলো প্ৰশ্নৰ উত্তৰে তেওঁলোকৰ হাতত আছে। এনে ক্ষেত্ৰত, ভৱিষ্য তাতে হয়তো আজি পৰা দহ বিশ বছৰৰ পাছত এনেকুৱা ধৰণৰ এ আই গাড়ী উৎপন্ন হব বুলি আমি নহ'ব বুলি ক'ব নোৱাৰো নিশ্চয় হবগে চাগে
নিশ্চয় হব নিশ্চয় হব আৰু তোমাৰ আচলতে এতিয়া তোমাৰ ভাৰতবৰ্ষখন যেনেকৈ উন্নয়ন শীল দেশ হৈ আছে মোৰ মতে তোমাৰ দহ বছৰৰ পাছত তোমাৰ দেশখন আচলতে হয়তো এখন উন্নত দেশলৈ পৰিৱৰ্তন হবও পাৰে আৰু তোমাৰ যেতিয়া দেশখন তোমাৰ এখন উন্নত দেশ হ'ব তেতিয়া তোমাৰ এতিয়া বৰ্তমানৰ যিসমূহ ৰাস্তা ঘাট সেই ৰাস্তা ঘাটসমূহ আচলতে উন্নত হব নিশ্চয়কৈ আৰু আৰু সেই সময়ত তোমাৰ ধৰি লোৱা কেঁচা ৰাস্তা নাথাকিব। সকলো ৰাস্তা পকা হ'ব। পকী পকীকৰণ কৰা হ'ব সকলো ৰাস্তা।
হয়। হয়।
আৰু যেতিয়া আমাৰ ভাৰতখন উন্নত হ'ব। তেতিয়া তোমাৰ আৰু এটা চেঞ্জ আমি দেখিবলৈ পাৰো আমাৰ অ', যি এতিয়া ধনী আৰু দুখীয়া বুলি যিটো হেৰি থাকে। আছে। সেইটো-সেইটো আচলতে কমি যাব পাৰে। কোনো আচলতে দুখীয়া নাথাকিবও পাৰে। আমাৰ ভাৰতত সকলো আচলতে তোমাৰ মিডল ক্লাছ হলেও হৈ থাকিব। আৰু আৰু যেতিয়া তোমাৰ ভাৰতখন উন্নত হোৱা লগে। লগে। তেওঁ তাৰ কিছুমান আমি বেয়া প্ৰভাৱো দেখিব পাৰো। কাৰণ কাৰণ কেলে এতিয়া তোমাৰ আমাৰ গাঁৱৰ যি প্ৰকৃতি এতিয়া আচলতে গাঁৱৰ আমি গাঁৱৰ এতিয়া যিটো পৰিৱেশ
পৰিৱেশ হয়।
আমাৰ আচলতে এতিয়া আমাৰ বৰ্তমান গাঁৱৰ পৰিৱেশটো পৰিৱেশতো আচলতে নগৰৰ প্ৰভাৱটো পৰিছেই
পৰিছে। পৰিছে।
তোমাৰ গাঁওবিলাক আচলতে এতিয়া বৰ্তমান এখন এখন এখন সৰু সৰু নগৰলৈ পৰিৱৰ্তন হবলৈ আৰম্ভ কৰিছে। কিন্তু হ'লেও এতিয়ালৈকে বৰ্তমান গাঁৱৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে সম্পূৰ্ণৰূপে বিনষ্ট হৈ যোৱা নাই। হয়। নহয়। এতিয়া তোমাৰ মানে বেলেগ ঠাই তুলনাত দি আমাৰ গাঁৱৰ পৰিৱেশতো বহুত ভাল গাঁৱৰ যিটো বতাহ গ গাঁৱৰ হাৱা আচলতে সেইটো বহুত ফ্ৰেছ হয়
ফ্ৰেছ হয়। হয়
গতিকে অ', গতিকে তোমাৰ যেতিয়া আমাৰ ভাৰতখন সম্পূৰ্ণৰূপে উন্নত এখন দেশ হ'ব হয়তো দহ বছৰ পাছত হ'ব পাৰে। তেতিয়া আচলতে কি হব আমাৰ পৰিৱেশৰ পৰিৱেশটো গাঁৱৰ যিটো পৰিৱেশ গাঁৱৰ সেই পৰিৱেশটো আচলতে আমি নেদেখিম গৈ চাগে গাঁৱৰ অ', গাঁৱৰ পৰিৱেশতো আমি নাপাম চাগে হয়তো। এই এই গাঁও সমূহ গাঁও হিচাপেও নাথাকিব গাঁওসমূহ এখন- এখন সৰু- সৰু নগৰ- নগৰলৈ কনভাৰ্ট হৈ যাব পাৰে।
হ'বও পাৰে হয়-হয়। সেইটো আমি নোৱাৰে- নোৱাৰে বুলি ক'ব নোৱাৰো আচলতে।
হয়-হয়।
কাৰণ এতিয়ালৈকেতো আমাৰ গাঁওবিলাকত চহৰৰ প্ৰভাৱ প্ৰায়ে পৰিছে।
প্ৰায় পৰিছে হয়-হয়।
সেই ক্ষেত্ৰত আমি ক'ব নোৱাৰো যে ভ পিছতে এই গাঁও বিলাক নগৰলে ৰূপান্তৰ হ'ব, হ'বও পাৰে। সেইটো আমি দেখ ডেফিনেটলি ক'ব পাৰোঁ, হ'বও পাৰে বুলি।
হ'বও পাৰে হয়। তাকে সেইটো কথা আচলতে আহ যেতিয়া গাঁওসমূহতে তোমাৰ এতিয়া বহুত গছ -গছনি আছে। তোমাৰ যেতিয়া আচলতে গাঁওসমূহ আচলতে এখন-এখন নগৰলৈ পৰিৱৰ্তন হব। তেতিয়া আচলতে প্ৰকৃতিৰ আৰু অনিষ্ট হব। প্ৰকৃতিৰ দ্বাৰা তোমাৰ যিকণ আচলতে প্ৰকৃতিটো এতিয়া বৰ্তমান ভাৰসাম্য অৱস্থাত নাইয়ে। কিন্তু তোমাৰ যিকণ হলেও ৰক্ষা হৈ আছে, সেইকণো আচলতে আমাৰ ধ্বংসৰ দিশে আগবাঢ়িব।
হয়- হয়।
কিন্তু আৰু আচলতে তোমাৰ ভাৰতখন যেতিয়া উন্নত হ'ব, তেতিয়া এতি অ, হয়তো আমাৰ সেই বিদ্যালয়সমূহো উন্নত হ'ব।
হ'ব- হ'ব নিশ্চয়।
বিদ্যালয়, ফলত তোমাৰ যেনিবা লোকচান হ'ব বুলি নকওঁ, বিদ্যয়ালয়সমূহ আচলতে আৰু উন্নত হ'ব ইয়াতকৈ।
হয়।
হয়তো তোমাৰ এতিয়া ধৰণ এতিয়া তোমাৰ যেনেকৈ আমাৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে অ, তোমাৰ পাঠদান কৰে।
হয়।
তেতিয়া আচলতে হয়তো শিক্ষক- শিক্ষয়িত্ৰী নাথাকিবও পাৰে। তেতিয়া তোমাৰ অ তেতিয়া তোমাৰ কি কয়, অ, এ আই, ৰবট আহি যাব পাৰে। গম পাইছা নাই?
এতিয়াতো বৰ্তমানলৈকেতো প্ৰভাৱ পৰা দেখাই গৈছে। বিদ্যালয়সমূহত আমাৰ বিভিন্ন ডিজিটেল ক্লাছ যোনটো। চৰকাৰে আমাক অনুমোদন কৰিছে। হয়, বিভিন্ন ধৰণৰ ডিজি ডিজিটেল ক্লাছ, এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে।
হয়, নিশ্চয়- নিশ্চয়। অ, এতিয়াতো তোমাৰ তুমি কৈছা, ডিজিটেল এতিয়া আচলতে বিদ্যালয়সমূহ ডিজিটলেই হৈ পৰিছে প্ৰায়।
এতিয়া গতিকে এতিয়া আমি সম্পূৰ্ণৰূপে ক'ব পাৰো আমাৰ শিক্ষকসকল আচলতে নাথাকিব পাৰে সেই সময়ত। সেইসময়ত হয়তো আহ, সকলো আচলতে অ, এ আই টিচাৰ থাকিব, আই শিক্ষক থাকিব। যিসকলে তোমাৰ ল'ৰা- ছোৱালী, ছাত্ৰ- ছাত্ৰীসকলক আচলতে পাঠদান কৰিব। আৰু আচলতে এ আই- এ আই যদি তোমাৰ ৰবত থাকে, তেনেহ'লে মই বেয়া হ'ব বুলিও নকওঁ, কাৰণ তোমাৰ এ তাই এ আই ৰবটত তোমাৰ ৰবতে আচলতে সকলো কাম কৰিব পাৰে হয় নহয় আৰু তেওঁলোকৰ অহ তোমাৰ দেশখন উন্নত হোৱাৰ লগে লগে তোমাৰ সেই এ আইৰ দ্বাৰা কি কৰা হব তোমাৰ এতিয়া যিটো ফিয়াৰ বুলি কওঁ আমি
হয়
তোমাৰ ভি আৰত তোমাৰ কি হব তোমাৰ সকলো কথা আচলতে প্ৰেক্টিকেলি জানিব পাৰিব ভিয়াৰত তোমাৰ সকলো কথা তোমাৰ প্ৰেক্টিকেল হিচাপে তুমি কৰিব পাৰিবা প্ৰেক্টিকেল প্ৰেক্টিকেলি বস্তুটো কি হয় তুমি দেখিব পাৰিবা তোমাৰ তোমাৰ যিটো মানে ৰিয়েল ৰিয়েল নিচিনা লাগিব যিহেতু ভিয়াৰত সকলো বস্তু তুমি ৰিয়েলকৈ চাব পাৰা যিহেটো ভাৰ্চুৱেল ৱৰ্ল্ড হয় সেইখন গতিকে তুমি তাত সকলো বস্তু চাব পাৰা তুমি বিশেষকৈ মানে তোমাৰ সেই মনত ৰখাত আচলতে সুবিধা হব এতিয়া ধৰি লোৱা তোমাৰ সেই ইতিহাসৰ ফালে আমি যাওঁ ইতিহাসত তোমাৰ যিসমূহ যুদ্ দ্ধ হৈছিলে সেই যুদ্ধসমূহ তেওঁলোকে বাস্তৱ ৰূপত তোমাৰ আচলতে বাস্তৱ নহয় কিন্তু হ'লেও বাস্তৱ ৰূপত অকণমান দেৰি কাৰণে হ'লেও তেওঁলোকে সেইটো আচলতে চাব পাৰিব এখন তোমাৰ আমি যেনেকৈ ফিলিম চাওঁ, হয় নহয় চিনেমা চাওঁ। সেই চিনেমা ৰূপত তেওঁলোকে চাব পাৰিব আৰু তে তিয়া তেওঁলোকৰ মনত থাকিব ৰখাবলৈও আচলতে বস্তুবো
সহজ হ'ব হয় গতিকে সেই ক্ষেত্ৰত আচলতে আমাৰ বিদ্যালয় সমূহো উন্নত হ'ব তেনেকুৱা ধৰণৰ হ'ব। তোমাৰ ৰৰ্বটে ক্লাছ কৰিব তোমাৰ সকলো সক কলো তোমাৰ ডিজিটেল হৈ পৰিব। হয়তো অ ল'ৰা ছোৱালী ছাত্ৰ-ছাত্ৰীসকলে স্কুললৈ বেগ লৈ যাব নালাগে। তাৰ পৰিৱৰ্তে এটা কম্পিউটাৰ বা এটা টেবলেট লৈ যাব চাগে, তেতিয়া তেনেকুৱা ধৰণৰ অ তেনেকুৱা ধৰণৰ উন্নত হ'ব। গতিকে সেই তেনেকুৱা ধৰণৰ উন্নত হ'লে আচলতে ভালেই আমাৰ। অ অ সকলোৰে ভাল দেশখন উন্নত হ'ব হয় নহয়।
হয় হয়।
গতিকে সেইখিনিয়ে কথা পাতিলো আৰু অকমান। দেশৰ উন্নয়নৰ মানে আমাৰ ধৰি লোৱা ভৱিষ্যতে আমাৰ দেশ খন কেনে কেনেকুৱা হ'ব, তাৰ বিষয়ে অলপ কথা পাতিলো আৰু বাকী ভালে লাগিলে তোমাৰ সৈতে কথা পাতি।
হয় হয় মোৰো বহুত ভাল লাগিলে অ' অ' অ বাৰু।
বাৰু বাৰু।